হেল্ল'?
হেল্ল'?
শুনিছা?
শুনিছা, অ, অ', শুনিছোঁ ভইচ অলপ কমকে আহিছে।
মোৰতো বাৰু ভইচ কমকে আহিছে। ময়ো এনেই আছোঁ
জানো পাই কিয়? উম, খালোঁ, তুমি খালা?
থাকিব ইয়াতে ব, মই খোৱা নাই, খামহে মই এতিয়া। কিবা-কিবি আপডেট আহি আছে নেকি? হা।
ক'ৰ্চিনলে গৈছিলা আজি?
উম, গৈছিলোঁ।
বাকী কেনেকুৱা গ'ল আজি দিনটো? অ'।
দিনটো গ'লগে আৰু দে। ভালে বেয়া আজি বহুত গৰম দিছে ন।
অ', আজি বহুত গৰম দিছে।
উম। বাকী তোমাৰ ক্লাছ নাছিলে নেকি আজি?
আছিলে মই চাগে হেৰি, চাৰে তিনটামান বজাত আহিছোঁ আজি।
উম।
তাৰমানে কেত- কেতিয়াবা যদি মানে অলপ ভালকে চাই থাকে ন তেতিয়া অলপ কৈ মেলি যাবগে পাৰি, কাৰণ
উম।
বাকী খবৰ-খাতি ভাল?
আছোঁ তোমাৰ?
মো- মোৰো ভালেই।
কালি আৰু কথা পাতিলা নে ৰাতি?
নাই।
মোৰ অলপ চাৰ্ভাৰ প্ৰলেম হৈছে কালি
উম। এনেকে হ'লে কেনেকে হ'ব ন?
হা?
চাৰ্ভাৰ প্ৰব্লেম থাকিলে কেনেকে হ'ব বোলোঁ, মানুহচোন কথা পাতিবই নোৱাৰিব। বাকী কোৱা, আজি কি দিলে লাঞ্চত?
আজি ৰঙালাও ভাজি
উম।
আজি ৰঙালাও ভাজি আৰু মচুৰ ডালি।
অ'।
উম, উম, তোমালোকৰ কি বনাইছে?
আজি মোৰ ঘৰত কোনো নাই, ময়ে বনাইছোঁ, খিচিৰি বনাইছোঁ আজি।
অ'।
উম এনেকে আৰু।
বাকি তুমি কালি ৰাতি পাতিছিলা
হুম
তুমি কালি অলপ পাতিছিলা তুমি কালি ৰাতি পাতিছিলা বোলো
নাই নাই কালি ৰাতি আৰু কাৰোলগত কথা পতা নাই কি
তুম এনে আমাৰ সিফালে গৈ পাইছা নে নাই আপাৰ আছামৰ ফালে
গৈ পাইছো এইফালে
কলে গৈছা
উম হ'ল বহুত আহ এতিয়া বহুত বাৰ বছৰে হ'ল দিয়া
এই কোন জেগা গৈ পাইছা বোলো
মই গহপুৰৰ ফালে গৈ পাইছো তেচপুৰ ইফালে
অ সেইফালেও গৈ পাইছা
নগাও হৈ অহ
শিৱসাগৰ ফালে গৈ পাইছা
চিৱচাগৰ গৈ পোৱা নাই কিন্তু মন আছে যাব কাৰণে চিৱচাগৰ এইয়া এয়া বিলাক চাবৰ কাৰণে ৰংঘৰ কাৰেংঘৰ এইবিলাক
অহ মোৰো মন আছে বৰ ধুনীয়া আৰু বা বিহুৰ টাইমত বৰ ধুনীয়া হয় ৰংঘৰৰ বাকৰিত বিহু পাতে
অ কেতিয়াবা যাব পাওঁ আৰু দেহ
উম হয়
কোৱা আৰু
উম বাকী এহ হয়
আৰু ঘৰৰ মানুহৰ খবৰ কেনেকুৱা কলৈ গ'ল নো মাহত
ভালে দিয়া মোৰ মংগলদৈত গৈছে এক্সুৱেলী মোৰ অৰিজিনেল ঘৰ মংগলদৈত হয় ন
অ
গৈ পাইচা মংগলদৈ
অহ গৈ পাইছো আমাৰ তাত পেহী আছে
মংগলদৈ ক'ত আছে
মংগলদৈ জাগাটোৰ নামটো মই ভালকে নাজানো
অহ
কি তোমালোকৰ অহ ক'ত আছে
আমাৰ মংগলদৈ টাউনতে হয়
আমাৰ অলপ সোমাব লাগে মই সেকাৰনে ভালকে নাজানো
উম বাকী আৰু কোৱাহ
আমাৰ সিফালে গহপুৰৰ ফালে যদি যোৱা এইবাৰ আমাৰ ঘৰত সোমাবা।
তেতিয়ালৈকে বা থাকো নে নাথাকো ন।
থাকা নে নাথাকা মানে?
মানে এই এইবিলাক চলাই বা থাকো নে নাথাকো তেতিয়ালৈকে বোলো।
হেল্ল'। হেল্ল' হেল্ল'।
আছা নে?
অ' আছো গৈছিলে।
এনে কাটাই গ'ল অ'।
শুনিছা নে নাই? হেল্ল' গুছি গৈছিলে। পাইছোঁ পাইছোঁ। তুমি পাইছা নে নাই?
উম পাইছোঁ দিয়া।
এই গৰমত খাব মন নাযায় ন ভাত?
অ' গৰমত ভাল নালাগে।
ভাতৰ বাহিৰে কিবা বেলেগ যুচি টাইপৰ বস্তু খাব মন যায়।
অ', এনেই আম চাম খাইছা নাই গৰমৰ বতৰত?
খাইছো।
কিয় খোৱা নাই?
উম।
এতিয়া, এতিয়া ঘৰত কোনো নাই কি কৰিবা?
কি কৰিম আৰু এনেই আৰু ম'বাইল চাম।
অলপ টাইম কথা পাতিমেই আৰু।
উম।
ওলাই যাম অলপ পিছত সন্ধিয়া।
অ', অ'।
ঘৰত থাকিলে ভালেই মন গ'লে ওলাই যাব পাৰি।
এ তুমিও পাৰিলা হয়, তুমি যদি হোষ্টেলত নাথাকিলা হয়।
সেইটোৱে বাৰু। কিনো কৰিবা এতিয়া হোষ্টেলত উলাবও নিদিয়ে।
হয় দে।
অৰ্ডাৰ কৰি খাব পাৰো, খালী অৰ্ডাৰ কৰিলে সদায় সদায় আকৌ বৰ কষ্টলি হৈ যায় নহয়।
উম, সেইটোৱে।
কিবা কৰি আছা নে কি? কিবা কৰি আছা নে কি কাম?
একো কৰা নাই, এনেই বহি আছো বিচনাতে।
উম, তোমালোকৰ এ চি দিছে নে কি?
হেই নাই দিয়া।
উম।
ইমান গৰম, আমি একদম ওপৰত থাকো। চেকেণ্ড ফ্লৰত থাকো, হা?
এ চি দিলে চাগে আৰু পইচা ল'লে হয়?
অ', হয় দহ দহ পোন্ধৰ হাজাৰ মান ল'লে হেঁতেন চাগে।
উম।
হ'ব দিয়া।
উম।